হেল্ল' হেল্ল'। এইয়া শুই আছোঁ। তুমি?
মই এই ভাতকেইটা খাই উঠি আহিছোঁ।
কিহৰে খালা ভাত?
ভাত দালি আছিলে আৰু মাছৰুম শুনিছানে?
অ' শুনি আছোঁ কোৱা।
ভাত দালি আছিলে আৰু মাছৰুম আছিলে বোলো।
অ', অ।
তোমালোক
আমি এ, দালি তাৰ পৰা এ, পটল ভাজি তাৰ পৰা টিহু চালাদ। এ, তেনেকে।
অ', অ',। মোৰ আজি বৰ ডাঙৰ ঘটনা হ'ল অ'।
কি হ'ল?
এই ৰাণিং কৰিব যাওনে ভৰি ভাগিলেই নে কিয়ে হল নে নাজানো অ'। কৰিলো তাৰপিছত এতিয়া একদম উখৰি ঘুৰি আহি আছে।
উম, এতিয়া বিষত থাকিব নোৱাৰা হ'বা।
উম, এতিয়া বিষত মানে একদম অৱস্থা নাইকিয়া হৈ গৈছে মোৰ।
অ
গোটেই বিষ আৰু মই ইমান কান্ লো আজি
খোজকাঢ়ি নিদিবা বেছিকে খোজকাাঢ়িলে বেছিকে বি খাব
হয় নি
উম
উহ মেলি বোলো অলপমান ফিট ভাল হৈ জানো ত ঘৰত গৈ গালিহে খা ফিটিঙে হৈ আহিছিল হ'লও বিষাই আছে এতিয়া সেই আহি পেলাক গৰম পানী দি ভৰি ধলো এতিয়া মহো ভলেনিও লগাই আছো একো ভাল চোন পোৱা নাই কাইলৈ এক্সেহে কৰিবগে লাগিব নেকি?
অঁ। এবাৰ গৈ আহিবা মেডিকেলৰ পৰা।
তাকে দুই অক্টোবৰৰ পৰা আকৌ ইণ্টাৰভিউ হব বুলিও কৈছে।
অ। মই কে। োৰ নদাই হব হলেই মাহত খলে হলে অ।
অ অ।
মাক খুলে দাদাহঁতেৰ মোবাইল চাই আছে।
অ অ। তাকে বতৰ কেনেকুৱা হে বলে? উ বৰষুণ আজিৰ দিনত কেনেকুৱা বতৰ বুলি কৈছো।
আমাৰ ইয়াত ধৰ ইমান না দিয়া আকৌ বৰষুণ।
আমাৰ আমি মই কলেজত আছিলো দেই বাৰু যেতিয়া বৰষুণ দিছে। কলা মলা কৰি এনেকুৱাই ঢালিলে নহয়। এজাকে দিছে একদম ভালকে দিছে।
অ চবতেহে দিছে আমাৰ ইয়াতহে নিদিলে হব আমাৰ এই বঙালী মৰাালৈকে দিলে আমাৰ এইডোখোন নপৰিলেহি।
অ আমাৰ। একদম কলেজত মানে বজাৰ সোমাইছিলো বজাৰ বজাৰ গোটেই গোটেই পানী পানী।
আহ।
পানী পানী।
এটা ঢেকনি মাৰিছে ৰাম ভৰিহাত কপনি উঠি গ'ল মোৰ বহুত দেৰি লাগে।
ঢেৰেকনে আজি লখিমপুৰত নে ক'ত আকৌ কোনোবা ঢুকালে। একদম ধেৰ কৰি মাৰিলে বাহিৰত নাথাকিবা দেই।
তাকেহে এনেকে হলে আৰু এইবাৰ পথাৰ।
বিৰাট ভয় লাগে অ মতে বিৰাট।
আহিব।
উম মই অথনি বাহিৰত আছিলো তাৰপিছ বাহিৰ থনে ঘপকে পোহৰ এটা নিছে কিবা এটা দেখিলো মই ভাবিছো যোনবাইত। লখন ওলাই আছে হলেও মই পতাপত ভিতৰলৈ আহিছো দেই মোৰ ইমান ভয় লাগিছে। ধেব নোৱাৰি যাব বুলি মই ফদাবোৰ একদম ভিতৰলে সোমাই আহিছো।
অ।
আজি আমাক পাৰিজাত ফুল ফুলিছে ঘৰত।
পাইজাত। মই দে মই মানে দেখাই নাই আৰু চ'ৰ পৰা।
হে?
অঁ।
আমাৰ দুজোপা আছে এজোপা আছিলে ফাৰ্ষ চাৰি পাঁচ বছৰ মান হল। এ ফুলিবলৈ লোৱা আজি দুবছৰ মানহে হৈছে নেকি। কিন্তু থকা মানে চাৰি পাঁচ বছৰ মান হ'ল ৰুই থোৱা।
অ।
থাকিলেই হলা পায়। চবতে নামানে পায় যাতে গাছা নাই।
অ কিছুমানেহে হে পায়।
উম।
আমাৰ ইয়াত ক'তোৱে নাই সোপায়।
উম পাৰি যাত স্বভতে নামানে নামান সভশত পাৰি যাতে।
উম।
এ তাৰপিছত মই আহ পেলাই কান্িছিলো নহয় তাৰপিছত মায়ে কৈছে পাৰৰাত ফুলি চছে বুলি মনতটো ভাল লাগি গৈছে মোৰ একদম।
অ'।
তাৰ ধুপ চুপ চলাই দিছো। অই গমেই নাপাওঁ ফুলিছে বুলি আহি পেলাই মায়ে কলতহে গম পাইছো। এনেও ৰাতিহে বগাকে দেখে যে মানেে আমাৰ। ভিতৰৰ পৰা দৰ্জাখনৰ পৰা ওলাই গৈ একদম। ইফালে আছে যেনবা জেৱা এনেকে ফুলনিখন বৰি থোৱা আছে আমাৰ।
অ'।
তাৰপিছত ইফালে ওলাই গৈছো তেতিয়া দেখিছো একদম। বগকে একদম ডাঙৰকে তলেলে মানে পৰিবেলাক ফুলি আছে।
অ'।
ফটোত দেখিবলৈ সৰু হৈ লাগিছে কিন্তু ৰাতি।
অ সৰু সৰু লাগিছে এই তগৰ পাটৰ নিচিনা লাগিছে আকৌ মানে অকমানানে।
সৰু, সৰু লাগিছে কিন্তুহুতাঙৰ আ মানে মানে দুখ। দুখন হাত দুখন হাত এনেকে দি পেলাই এনেকে হাত দুখন মেলি দিলে। মানুহে যে ভাল ইমান খিনি খালবলৈক যে দেখাই যোয় এনেকে।
অ'।
সিমান সেনেকে যেনেকে দেখায় সিমান মানেই ডাঙৰ হৈছে ৰাতিলে আৰু মানে মাছ নিশালে আৰু ডাঙৰ হৈ যাব।
অ'।
তোমলোকৰ ঘৰত ফুল আছে নে?
আমাৰ ঘৰত। নাৰ্জি এজোপাহে আছে আৰু গোলা গোলাপ এজোপা আছে।
অ'। তাকে দেতা দাদা কিমান সময় আহিলে?
দাদা আজি আবেলিতে আহিলে।
অ'।
উম, পাঁচটা মানতে আহিলে নেকি তাৰ পিছত খেলিবলৈ গ'ল। খেলিবলৈ ব আহি আহিছে দেৰিকে।
কি খেলে বোলো?
উম, ফুটবল খেলিব লাগে আৰু গাওৰ ল'ৰাবলাকে খেলি থাকে ফিল্ডত। তাৰপা দুদিনমান খেলি লাগিলে আৰু এতিয়া গৈ থাকে সোনকালে আহিলে।
ওচতেনে, ওচতেনে অ', অ'। উম, আজি আম খালা নাই?
আজি আম খালো অ'।
আমিহে আমি প্ৰতেয়েক বায় খাওঁৱ আজিও মায়ে বুটলি মেলি পাৰি মেলি চলে জ যোৱা। কব ছাগলী এটা আহি পেলাই খাই পেলাইেনকুৱৈ খং উঠছে।
হা। মই সদায় খাইছিলো মাত্ৰ দুদিন হে নাখোৱা সেই ককাল বিহ নে গেছ, গেছ বুলি। খাবলৈ নিদিলে।
অ'।
মাত্ৰ দুদিন নাইক তাৰপৰা এতিয়া খাই আছো কালি কঁঠালো খালো প্ৰথমবাৰ কাৰণে।
অ', অ'মই কঁঠাল নাই খোৱা বাৰু দেই এইবাৰ একেবাৰে খাবলৈ নাপালো লেটেকো।
অ', মই নে পলো পখ প বুলি।
এইবাৰ একেবাৰে লেটেকো খাইহে নোপালো আৰু বাকী চবো খালো বাৰু। লেটোকো খাই নাপালোঁ, তাৰপিছত আকৌ কি আছিলে কি আছিলে আৰু কিবা এটা আছিলে পাহৰি গৈছে নামটো সেইটো।
ক'লা জামু আছেনে তোমালোকৰ সেইফালে?
কলা জামো আছে আছে। নাচপতি না অ' নাচপতি খাই নাপালোঁ এইবাৰ।
অ' নহয় ময়ও নোপালো নাচপতি খাই।
নাচপতি লাগিব দিন হৈছে আৰু ন' লাগি আছে চাগে। লেতেকেটো নাপালোৱে।
আনাৰসোও এদিনহে খালোঁ। এদিন দুদিন খালোঁ কিন্তু এইবাৰ হাইষ্ট খালোঁ। অই তৰমোজ খালো হাইষ্ট।
খা
এ, আমি কেম্পত গৈছিলোঁ যে এন চি চিা এ, সদায় সদায় মানে ভাতৰ লগত তৰমুজ দিয়ে আৰু।
অ'।
আৰু যিমান খোৱা নিজৰ মৰ্জি।
অ'।
অ' কোৱা বাকী ঠিকে আছে আৰু?
আছোঁ আৰু এতিয়া।
উম, বোকা কেতিয়াৰপা দিব?
বোকা জানো কেতিয়াবা দিয়ে, আজি সেই হাত লৈছে আৰু।
উম।
কাইলৈৰপৰা ৰাইজ পথাৰলৈ নামিব আৰু লাহে লাহে।
উম।
পঠিয়া পাৰিলে?
কঠীয়া পৰিলে অ'। অ' ভালিব নাপায়।
অ', অ'। কঠীয়া তুলিব জানানে?
জানো অ'।
মই মাটি কঠিয়া তোলা, ৰোৱা সেইটয়ে মোক ৰোৱা তোলা একদম বেয়া নাপাও কিন্তু এই দুৱা কামটো মই বহুত এলাহ লাগে মোক।
অ' মই সেই মই বেছিকে সেইটোয়ে ভাল পাওঁ।
মোৰ দুৱা কামটো বহুত এলাহ লাগে, মই বহুত এলাহ পাওঁ। এই লগত এইখিনি মানুহ হ'লে ভাল কিন্তু অকলে অকলে যে দুৱাৰ কামটো যে অসম্ভৱটি
অ', অ'। আমাৰ হেৰি যোৱাবাৰ মই গৈছিলোঁ।
উম।
যোৱাবাৰ যাবলৈ গৈছিলোঁ অকমান।
কিন্তু কিবা এটা নিচাত লাগি থাকিলে ভাল লাগিব আৰু। যায় ন'? মানে এক ধিয়ানকে এটা নিষ্ঠাত আৰু সেইটো এই কি একদম লগত দু বেছি হ'লেও মানুহ বেয়া দুজনী তিনিজনী হ'ব লাগে। একদম সঁচা সচ কথা পাতি পেলাই সেই নিচাত তা মানে দাই দিব পাৰি ধেই কিন্তু সেই পৰা ধানলে মই নো দেই আৰু ইফালে আৱলি বাউলি হৈ থকা ধানো নোৱাৰোঁ।
হেইবোৰ বেয়া অ'।
বৌ শেবধান মন লগ আটাব ম বৰ অশান্তি পাওঁ। দেউতা ঠিকে আছে?
আছে অ'। তোমালোকৰ?
আমাৰো ঠিকেই আছে আৰু ডেতা আজি কিবা মাটি কি কি কৰো পাতাল গদয়ে খামুৰিলে হাতত।
আহ,
সোঁহাততে কাম বলে সোহাত মানে এই বউহীৰ তলত।
অ, তো মাও খ
তাৰপিছত অলপমান বিষাই আছে হ'ব পাৰে দ উম, নকবা আমাৰ এইবোৰ। মোৰ ভৰি খোৱা দেউতা হাঁহো খোৱা হা
উম, মাহঁতহে ঠিকে আছে আৰু
বা ঠিকে আছে বাৰু ভগৱানক। প, ঠিক থাকিল হ'ল আৰু আজি মৰিগাঁৱত আজিনে কালি জানো মৰিগাঁৱত। আজিনে কালি মৰিগাঁৱত ডেংগু মহে কামুৰি ছোৱালীজনী মাৰিলে মানে ডেংগু। ৰোগ আক্ৰান্ত হৈ চলে মৰিলে। এ খুব হৈছে ডেংগু আমাৰ ইাতো মুহজনোন ধোকালে ডেংগু হয়।
অ,
ছোৱালী জনী সৰু ছোৱালী।
ইটো সিটো ওলাই থাকে আৰু।
তে কি যে বেমাৰো ন এটা মহে গৱলে মৰি যায়।
মানুহৰ জীৱন হে এই ডিপিককে মানুহৰ মানে আজিকালি মৰিব অকল লিচু এটাহে লাগে আৰু অকণমানকে।
অ, অ, সঁচাই আকৌ।
উম, মৰাটো টিপিকি হৈ থাকে। ঠিক আছে তে, অ, ঠিক আছে তেতিয়াহ'লে সুবা দে ময়ো শোবো মানে ভইতো বহুত বিষাইছে।
হ'ব শোৱা।
উম, উম, উম, হ'ব